হেল্ল'
হেল্ল'
অ কি খবৰ?
অহ হ ভালেই ভালেই তোমাৰ?
মো মোৰো ভালেই দিয়া
অ ভাত খালা?
কি কৰি আছা?
এ এনেই ভাত খাওঁতে বহি আছো অলপ
অ অ
উম তাকে ধৰিলো আজি অলপ এই চাকৰি আৰু ব্যৱসায়ৰ ওপৰত অলপ মানে ভাবি আছিলো তাকে ভাবিলো অলপ আজি মানে তোমাৰ লগতে অলপ আলোচনা কৰো নেকি অলপ মানে তাকে
অ অ ভাল একদম পোৰা মানে বহুত ভাল বিষয় আৰু মানে বৰ্তমানত মানে বৰ্তমানৰ যুগত যুৱ সমাজৰ মাজত এইটো মানে এটা বহুত ডাঙৰ সিদ্ধান্ত চলি থাকে এনে তোমাৰ মতে কি ভবা কোনটো বেছি ভাল
অ মই ভাবো এইটো ব্যক্তিৰ লগত এইটো মানে এ ব্যক্তিৰ লগত এইটো মানে হেৰি কৰে তোমাৰ যাৰ যিটো ইচ্ছা আৰু কোনোবা ব্যক্তি ধৰা তোমাৰ ব্যৱসায়ত ভাল হ'ব পাৰে কিন্তু আহ কি কোনোবা ব্যক্তি ধৰা চাকৰি কৰাৰ ক্ষেত্ৰত ভাল হ'ব পাৰে ত' যাৰ যিটো সুবিধা তাৰ যি ইচ্ছা আগ্ৰহ সেইটোৰ ওপৰত মানে এনে দুটাও ভাল নিজৰ নিজৰ জেগাত
উম হয় বাৰু মানে ধৰি লোৱা কিন্তু মোৰ হিচাপ ত যদি চাবলৈ যাওঁ মানে অ চাকৰি অধিক নিৰাপদ বুলি ভাবো মই কাৰণ এটাম নিয়মিতা নিয়মিত দৰমহা এটা পোৱা যায় বা সমাজতো এটা সন্মান থাকে যে তেওঁ চাকৰিয়াল মানুহ এনেকুৱা ধৰণৰ বা আৰু বহুত কিবা কিবি থাকে ভৱিষ্যতৰলৈও মানে বহুত সঞ্চয় হৈ থাকে বা হেৰি এতিয়া চা কিছুমান চাকৰি কৰা মানুহৰ হেৰি থাকে পেঞ্চন থাকে বা কিছুমানৰ স্বাস্থৰ কাৰণে মানে ধৰিলোৱা হস্পিতেল যাবৰ কাৰণে বা মেডিকেলত চিকিৎসালয়ত যাব কাৰণে এখন কিবা বেলেগকে ক ব্যৱস্থাও থাকে চাকৰিয়ালৰ কাৰণে বা পি এফ থাকে তেনেকুৱা ধৰণৰ মানে বহুত সুবিধা পায় আৰু এ চাকৰিয়াই মানুহক মানে শৃংখলাবদ্ধতা জীৱন যাপন মানে কৰিবলৈ শিকাই মোৰ হিচাপত দেই
তুমি কোৱা কথাখিনি সঁচা বাৰু অ কিন্তু তোমাৰ ব্যৱসায়ত তোমাৰ নিজৰ স্বাধীনতা থাকে দিয়াচোন আৰু নিজৰ সিদ্ধান্ত নিজে লব পাৰি আৰু লাভোও বহুত বেছি হ'ব পাৰে তোমাৰ যদি ধৰা আজি অ ব্যৱসায় যদি অলপ ডাঙৰ হয় তেতিয়াহলে চাকৰিত এটা চাকৰিত কথা এটা হ'ল কি চাকৰিৰ এটা অসুবিধা হ'ল কি তোমাৰ ইয়াতে তুমি যদি ছুটি ল'ব লাগে হয়তো আমি আহ আমি এ ওপৰৰ ওপৰত আমি দৰ্খাস্ত দিব লাগেটো ওপৰত দৰ্ষা ত য যাৰ যিটো মানে পথ আৰু তেওঁ তৰ ওপৰৰ ওপৰৰ হেৰিত মানে অফিচাৰ সকলক বা বিষয়াসকলক দৰ্খাস্ত দিব লাগে, তাৰ পিছতহে তেওঁলোকে ছুটি পায় কিন ব্যৱসায়ত নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰি, যদি আজি যাব নাযাও বুলি ভাবি কোনোবাই তেতিয়াহলে তেওঁ নাযাব পাৰে আৰু এনেকুৱা আৰু ব্যৱসায়ত মানে তোমাৰ আৰম্ভ কৰিবলৈ মূলধৰণৰ প্ৰয়োজন হয় দিয়াচোন আৰু লোকচান হলেও সকলো ক্ষতি মানে নিজে বহন কৰিব নোৱাৰা মানে নিজে বহন কৰিব লাগে আৰু মানে আৰু কেতিয়াবা কেতিয়াবা নোৱাত তেনেনে তেনেতে তেনেস্থলত মানে তোমাৰ বহুতো ব্যৱসায়ে মানে তোমাৰ আত্ম হত্যাও কৰে, কিন্তু ঋণ সুধাব নোৱাৰি। সেইটো এটা বাৰু ব্যৱসাৰো হয়।
হয় আৰু তুমি ঠিকে কৈছা মানে ধৰি লোৱা ব্যৱসায় এটাত নিজৰ স্বাধীনতা থাকে মানে স্বাধীনতা দিয়ে ব্যৱসায়ে মানে, যেতিয়া ইচ্ছা তেতিয়া কৰবাত ওলাই যাব পাৰিবা যেতিয়া তেতিয়া এটা কাম ইচ্ছা কৰিব পাৰি আৰু মানে ব্যৱসায় এটাত নিজৰ যোনবিলাক চিন্তা- ধাৰা সেইবিলাক হ মানে সোমায় দিব পাৰি, ত সেইটো এটা স্বাধীনতা থাকে, আৰু মানে ধৰি লোৱা সাজু দি আহ চা ব্যৱসায়টো যদি সফল হয়, ত মানে উপাৰ্জনৰ কোনো সীমা নাথাকে যিমান নিচা সিমান আহ আহিব যাব উপাৰ্জন সেনেকুৱা ধৰণৰ, আৰু বহুতো যো মানে মানুহে আজিকালি মানে যুৱকে মানে হেৰি কৰে আৰু চাকৰিতকৈ বৱসায়টো বেছি উদ্য দ্যোগী হিচাপে মানে সফল হৈছে মানে বহুতে দেখাও পাইছো বা আৰু চাকৰি কৰে চাকৰিয়াল মানু্ হতকৈ মানে ব্যৱসায়ী লোকসকল বেছি উন্নত আজিকালি মানে দেখিবলৈ পোৱা যায় আৰু।
হয় হয় আৰু উম কথা কবলৈ গলে মানে তোমাৰ সেই ব্যৱসায় প্ৰথম অৱস্থা অলপ কষ্ট বেছি দিয়াচোন কিন্তু ব্যৱসায় সফল হলে বহু মানে তোমাৰ বহু মানুহক চাকৰি দ ব পাৰি, এতিয়া যিবিলাক তোমাৰ ডাঙৰ- ডাঙৰ কম্পানী আছে, সেইবিলাকক ব্যৱসায় তোমাৰ বিভিন্ন লোকে এ চাকৰি কৰি আছে, তেনেকুৱা টাইপৰ কথা। মানে সেইটোৱে আৰু কিন্তু মানে আৰু সফল হৈ প সে তোমাৰ সমাজতো যথেষ্ট সন্মান লাভ কৰে। আৰু চাকৰিত যিহেতু তোমাৰ পদোন্নতি বা অভিজ্ঞতাৰ যুগত নিৰ্ভৰ কৰে দিয়াচোন।
উম হয় বাৰু আজিকালি মানে চাকৰিৰ ক্ষেত্ৰতো মানে প্ৰতিযোগিতা বৰ বাঢ়িছে। এই ই চাকৰি বুলি ক'লে মানুহে কিয় কিমান কিমান যে পৰীক্ষা দিব লাগে কিমান কিমান পৰীক্ষাত উত্তীৰ্ণ হ হব লাগে বা আজিকালি চা ভাল মানে চাকৰি এটা পাব হলে বছৰ বছৰ ধৰি পৰীক্ষা দিব লাগে ব বা অধ্যয়ন কৰিব লাগিব প্ৰস্তুতি চলাব লাগে, তাৰ পাছতো হয়তো বহুতে মানে এনুকুৱা তাৰমানে মনে ধৰা চাকৰি বা মনে বিচৰা কাম এটা বিচাৰি নাপায়, এ সেনেকুৱা ধৰণৰ আ মানে সকলো আচলতে আৰু আ ব্যৱসায় হওক বা চাকৰি হওক কষ্ট আছে, দুয়োটাতে যেনেকে কোৱাই হয়। আহ সকলোৰে ভাল বেয়া দুয়োটা দিশ থাকে। আহ কষ্টও থাকে, সেনেকুৱা ধৰণৰ দিয়াচোন আৰু।
হয় আৰু ত কিন্তু আমাৰ সমাজৰ তোমাৰ আমাৰ তাৰ পৰা আদি কৰি সকলো কিন্তু আমাৰ এটা ভাল চাকৰিৰ কাৰণেই পঢ়োৱা হয় বুলি মই ভাবো, তুমি এতিয়া লক্ষ্য কৰিবা আমা আমাৰ পৰিয়ালতেই হওক বা আমাৰ মা- দেউতা হওক বা আমাৰ শিক্ষক - শিক্ষয়িত্ৰী সকলোৱে তোমাৰ এ এষাৰ কথাই কব যে ভালকে পঢ় থিকহে ভাল চাকৰি কৰিব পাৰিব। ত' সেইটো কোনো তোমাক এনেকে নকয় যে ভালকে পঢ় তেতিয়া ভাল এজন ব্যৱসায়ী হ'ব পাৰিবি। বা হেৰি কৰিবি সেনেকে কোনো নকয়ে, তোমাৰ তোমাৰ সকলোৱে সেইটোৱে চা কৰিৰ লগতে মানে জ্ঞানকো মানে তোমাৰ চাকৰিৰ লগতে মানে সকলোৱে জোৰাইতো ভালকে পঢ়িলে ভাল চাকৰি কৰিব পাৰিবি বা সেইটোৱে কয় মানে আমাৰ সমাজত অলপ ব্যৱসায়িক লৈ পেলাই মানে হয়তো আমাৰ পৰিয়ালৰ লোক বা শিক্ষক -শিক্ষয়িত্ৰীসকলে আমাৰ মানে অলপ তেওঁলোকে চিন্তা কৰে নেকি মানে তেওঁলোকে মানে অলপ হেৰি কৰে নেকি তুমি কি ভাবা মানে সেইটো বিষয়ে?
উম হয় বাৰু মানে গোটেই সমাজখনে মাজে আজিকালি এনে কৈ ভাবে যে এটা চাক হয় হয় শুনিছো এই শুনিয়ছা হেল্ল'
শুনিছানে
অ মই শুনি আছো
হেল্ল'
হেল্ল'
অ কোৱা কোৱা কোৱা
অ মানে কি তুমি কোৱাটো একদম ঠিকেই কৈছা মানে আজিকালি সমাজখনত মানে আহ চাকৰি এটা বিশেষকৈ গুৰুত্ব দিয়া হয় কিন্তু সফলত টা কেৱল যে এটা চাকৰি বা ব্যৱসায় ওপৰতে নিৰ্ভৰ কৰে তেনেকুৱা নহয় বা বহুত টো মানে ব্য়ক্তিৰ মানে অধ্য়াৱ হয় বা ব্ক্তিজনে কিমান জ্ঞান আহৰণ কৰিছে সেইব ক ওে আচলতে মানে ব্যক্তিজনৰ মানে যোনবিলাক সফলতা সেইবিলাক হ চাব লাগে এতিয়া যদি আ চাকৰি এটা পইচা দিও ল'ব পাৰি বা ব্যৱসায় এটা বহুত পইচা ঢালি কিনেও ব্যৱসায় এটা গঢ় দিব গঢ়ি তুলিব পি কিন্তু সেই হিচাপত ব্যক্তিজনক মানে তুচ জ্ঞান বা উচ্চ জ্ঞান কৰিব নালাগে মোৰ হিচাপত
হয় হয় মই ভাবো সকলোৰে যিহেতু সকলোৰে সমাজত এটা সন্মান আছে ত' আমি সন্মান বজাই চলিম হবলগা তোমাৰ পিয়নৰ চাকৰি কৰা এজনী সমি সন্মানৰ মানে অতি যিমান সন্মান সন্মান দিব লাগে তে তেনেদৰে এজন চৰকাৰী ডাঙৰ বিষয়া এজনক আমি সিমান সমান সন্মান দিয়া উচিত কিন্তু অ কেনে কৰা নয় দিয়ক চূণ মানে আজিকালি বহু ক্ষেত্ৰত মানে তোমাৰ মানে খাপৰ বিলাকক কিছুমানে অলপ মানে এই মানে ইয়াতে কৰে ইয়াতে কৰে এনেকে বুলি কৈ পেললে অলপ হেৰিও সেইটো হ'ব নালাগে অ যিহেতু আজিকালি যিহেতু চাকৰি পোৱাতো বহুত টান দিয়া। ত সেইটোয়ে আৰু আৰু তোমাৰ চাকৰি দিত একেবাৰে কমন হৈ দিয়াচোন চাকৰিত বহুত দায়িত্ব থাকে।
উম হয় বাৰু মানে আজিকালি সমাজে কেৱল চাকৰিৰ পিছত নুঘুৰি মানে আত্মনিৰ্ভৰশীল হোৱাাতটো বেছি মনোভাৱ গঢ়ি তুলিব লাগে আহ নিজৰ দক্ষতা বৃদ্ধি কৰিব লাগে বা নিজৰ প্ৰযুক্তি জ্ঞান বা কঠোৰ পৰিশ্ৰমে যিকোনো ক্ষেত্ৰত মানে সফলতা আনিব পাৰে আৰু ব্যবসায় হওঁক চৰি হওক যিটোৱে নকৰক কিয় অ মানে সফল হব লাগে আৰু আজিকালি বহুতে চাকৰি লগতে সৰু সৰু ব্যয়ৱসায়ও কৰে বা অনলাইন কিছুমান উদ্যোগও আৰম্ভ কৰিছে ধৰি লোৱা কিছুমান এনেকুৱা ব্যক্তিও আছে যে ৰাতিপুৱাৰ পৰা চাকৰি কৰি মানে ধৰিলা কাম চাকৰি পাম শুনি বাৰ টাৰ পৰা এটা লৈ বা চাৰি পাঁচটা লেকে শেষ কৰি কিনে আৰু সেই গধূলি সময়খিনি এনে অথলে বহি নাথাকি মানে এটা নতুন অনলাইন বিজনেচ ধৰি লোৱা নতুন অনলাইন এটা ব্যৱসায় আৰম্ভ কৰে, কিবা হয়টো কিবা পেকেটিং ৰ কাম কৰে নহ কিবা ট্ৰসপৰ্ত ৰ কাম কৰে মানে সেনেকুৱা ধৰণৰ বস্তু বিলাক কিছুমানে কৰে আৰু যিজনে মানে ধৰ ধ্য পা সৃষ্টিশীল আৰু বিপদ নোহোৱাকৈ মানে মানে কামখিনি অহা কৰিব পাৰে তেওঁলোকেহে হয়তো আচলতে ব্যৱসায় কৰিব পাৰে বা ব্যৱসায়ত সফল হ'ব পাৰে বুলি মই ভাবোঁ। যদি ধৈৰ্য্য নাথাকে যদি নিজৰ কষ্ট নাথাকে তেন্তে হয়তো ব্য়ৱসায়ত অ সফলো নহয় বা আয়ও মানে বহুত কম হৈ পৰে সেনেকা এনেকুৱা ধৰণৰ হয় আৰু
হয় হয়।
উ
ঠিক কথা কৈছা মই ভাবো যিসকল লোকে তোমাৰ স্থিৰ জীৱন পছন্দ কৰে ন তেওঁলোক চৰিটো ভাল আৰু যিসকল তমাৰ অল সৃষ্টি হয় লগ নতু চি ধ কৰিব পাৰে আৰু মে তি যেনেকে কলাই যে অলপ সাহসী হয় তেওঁলোক অ ত তেওঁলোকৰ বাবে ব্যবসায়টো ভাল ভাল হয় মানে ভাল হয় আৰু আৰু মই ভাবো এইটোয়ে দুইটাৰ সুবিধা অসুবিধা আছে তোমাৰ নিজৰ আগ্ৰহৰ লগতে তোমাৰ তোমাৰ পৰিস্থিতি আৰু মানে এইবোৰ চাই সদায় এইবোৰ চাই পেলাই আমি সিদ্ধান্ত বোৰ ল'ব লাগে যে আমি মানে কি কৰা উচিত আৰু যদি চাকৰি যি পাম পাম বুলি পেলাইও এ ৰখি থাকিলে নহব বা ব্যৱসায় কৰিম বুলি ক ৰখি থাকিলে নহব বা আমি ব্যৱসায় কতো সফল নহব পাৰো কাৰণ ভৱিষ্যত কোনো নেদেখে ভৱিষ্যত আমি সফল হ'ব পাৰো ন সফল হব পাৰো আমি চাকৰি কাৰণে পঢ়ি আছো চাকৰি আমাৰ বয়স পাৰ হৈ গ'লে আমি ৰখি থাকিলেতো নহব গোট গতিকে আমি সময়মতে কাম কৰিব লাগিব যিহেতু সময়ৰ ফল সময়ত খাব লাগে ত সেইটোয়ে আৰু দুটা দিশটো মানে চাব লাগে আৰু যে কোনটো কৰিলে ভাল হয়
হয় দিয়া মানে এইটো নিজৰ সুবিধাৰ ওপৰত নিৰ্ভৰ কৰি মানে পথটো বাছনি কৰিব লাগে পিছে আজি বহুত কথা শিক শিকিলো তোমাৰ পৰা মানে কেনেকুৱা ধৰণৰ পদ বাছনি কৰিব লাগে বা চাকৰি বা ব্যৱসায়ৰ মাজত কি কি অন্তৰাল আছে বা বহুত খিনি তোমাৰ কথা জানিলো বহুতো বুজিলো তোমাৰ পৰা মোৰ বহুত ভাল লাগিল তোমাৰ পৰা কথাবোৰ শুনি
একেবাৰে ঠিক দেই মোৰো আলোচনা কৰি বহুত ভাল লাগিল আহ বাকী মইো তোমাৰ পৰা শিকিলো আৰু তাকে আৰু তাকে থৈছো দিয়া আজিলৈ অ অ অ অ